হেল্ল',
ঔ
শুনাই পোৱা নাছিলো।
অ' এতিয়া শুনিছে নে?
কি কৰি আছা
অকমান বহি লৈছো।
ভাত পানী খোৱা বোৱা হ'ল?
ভাত বনালে খোৱা নাই।
অ' আমাৰ এই আয়োজন কৰিছোহে।
কিহেৰে?
কিহে মানে দালি।
উম,
কঠাল গুটি দুটামান আছিলে।
উম,
কঁঠাল গুটি।
অহ' চাৰিটা।
উ, কিডাল হ'ল আৰু কয় কৈ আছা। কেলে অ' মোকে কৈ আছা মোকে কৈ আছা নিচিনাকে কোৱা। তেতিয়া ভাত পানী কিহে বনালা।
ভাত পানী হেৰি ভাত কেৰেলা আলু ভাজি।
অ'
তাৰপিছত দালি।
অহ এ ফোন কৰি থাকিলে বেলেগক মাতিব নালাগে আৰু।
অহ' এইবাৰ সময়তেহে আকৌ মাতটো দি।
ৰিজেক্ট হৈ যাব।
অহ
কোনে কৈছিল হেৰী হা মই হেৰী মই দালি বনালো। কঠাল গুটি দি দিছো তাৰপিছত কঠাল গুটি দি দিছো ছোঁ।
অহ'
তাৰ পা তাঁত বাইদেৱে ডিম এটা দিছিলে হাঁহৰ ডিম এটা।
অহ' তাঁত বাইদেউ ঘৰত হাঁহ হয় হাঁহ আছে জানো?
অ '
অ' আমি গমেই নাপাওঁ যে
অ' তাত বাইদেউ ঘৰত হাঁহ আছে। তাৰ পা আজি প্ৰগ্ৰেম?
আজি প্ৰগেম চগ্ৰেম নাই আৰু আজি ৰ'দে খাওঁ খাওঁ কৰিছে।
তাকে হেঁও আজি ইমাৰ ৰ'দ দিছে।
উম ৰ'দত জহত ওলাবলৈ মন যায় আগ ফালে
তাকেহে তাঁতৰ গুৰিলেকে এপাক যাবগৈ লাগিব কাপোৰ চিলাব লাগে আজি
হম চিলাওক চিলাওক সোনকালে লাগে ইনে ঘুৰি ফুৰিব নালাগে চোন
তাকেহে মাৰহে খামগে যেন পাইছো আৰু কাষ্টোমাৰৰ পৰা কোনে মাতিছিলে সি ফালৰ ঘৰ নে
উম উম উ উ
বাট বাকী আৰু এতিয়া
তেতিয়া আহে অ
উম উম চব আহে আৰু
তাক তাকেহে
উম তাৰপৰা সেই গাঁৱলৈ ক'বলৈ নোযোৱা?
আজি যাব লগীয়া নাই।
ইফালে কি হয় কাহৰ পাদন শব্দ?
নকব আৰু। একদম পানী লগা য জ্বৰ।
উম-হুম। লৰা-লৰা?
লৰা এই আমাৰ কাষৰ ঘৰত খেলি আছে।
অ আজি বেলেগ এটা খাদ্য খাম বুলি ভাবিছো।
কি খাদ্য?
এ তাঁ বাইদে বুটলিছিল। লেহি। ভে হেৰি কাৰণ আপোনাৰ এইবোৰ কি বুলি কয়?
তাটপকা।
অহ
তাৰপিছত
গধ ওলালে জীৱিত অৱস্থাত। পাইচে?
তাকেহে আমাৰ বুবাইয়ো কৈছিলে। মই বোলো নাখাও দেই।
আজি আমি তেজ কৰি লওঁ বাৰু কি হয়।
কব ক'ব নোৱাৰি এবিলাক কথা।
মানে ৰাইজক দি দিম আৰু। উম।
কেলেই খাব লাগে, নোখোৱাকে থাককচোন হেৰৌ।
উম লোৱাই কি কৰিছে?
লৰা আছে খেলি আছে।
উম দাদা কোনফালে গল?
দাদাই বালি ফিল্টাৰ বালি সলাইছে।
অহ-অহ। এনেই আজি বতৰটো চাই কিবা ঠাণ্ডা পাৰ্টি-চাৰ্টি এটা হ'ব পাৰে।
কত কৈছা চাও তাকে আজি। বতৰটো আজি ইমান ধুনীয়া। পথাৰত বহি থাকিবলৈ ভাল হৈছে। হা
ক'ৰবাৰ ৰুবলৈকে যাওঁ নেকি বাৰু।
অঁ শিঙীয়া ফালে ক'ৰবাত ওলাইছে বা।
উম
ওলাবও' পাৰে।
তাকেহে বিশ চাই যাওঁ
আমিও মই ভাবিছো তাকেহে।
ব'লক যাওঁ বিচাৰি দুইজনী।
মইয়ো ট্ৰেইনতে যাম বুলি ভাবিছো।
যাওক যাওক।
কোৱা ততে নামি দিম আৰু।
উম এনেই ঘৰত থকাতকে।
অহ কিনো শিংটো গজাম ঘৰত থাকি।
উম মই ঘৰতে বেপাৰ কৰি আছো গম পাই নাই? হয় মই তিতা কেৰেলা বিক্ৰী কৰি আছো? কাবাক লাগে যৰি নিব পাই।
অ তিতাকেৰেলা কেজি কিমান।
কেজি হেৰি ডেৰশ টকা।
ভিতৰত মালটো চফাই ওলাব নে?
জানো এতিয়া মোৰ ভিতৰৰ কথা মই এতিয়াই নেজানিম?
কালি জিকা আনিলে পৰহি দনা জিকা আনিলে তিতা কোবত খাব নোৱাৰি? কালি আনিছিলে কালি বাৰু ভাল।
উম
ব
কম চে কম আপুনি খাব লাগে মাতিব। পাৰে আও।
কঁঠাল গুঠি এটা খাই লৈছো?
কম চে কম কঠাল গতি তাকে খাবলৈ মাতিব পায়।
এটা কঠালৰ গুটিৰ কিমত তুম কিয় জান।
যেতিয়া কঠলৰ গোটি দিন।
কৰোণা চিজনৰ কঠালৰ গুটি।
উম
কিমান দাম আছিলে তেতিয়া?
উম
কোনে বুজিব কঁঠাল গুটিৰ মহত্ব? নুবুজে কোনেও নুবুজে তো কোনে খুলি থৈছে? অহ
এ অভাজনেহে বুজে।
এ মই অভাজনেহে বুজিছো আও। আজি হয় ৰ ৰঙামাতি ন নহয় গুৱাহাটী আও।
কেহে তেনেকুৱা নকৰিব কোন কাহানি নোখোৱাকে থকাই ভাল।
এই চবেই খাই। আমিহে ভয় কৰো।
উম।
তহেত আজি বুটলিলে বুটলা দেখিম মই আমি মানে-মনে মনে বুটলিছো।
উম।
ৰাইজসকলে আকৌ গম পালে মানে নিদিয়ে যে।
উম
মনে-মনে কাম ভাগ কৰিছো।
যেতিয়া মনে-মনে পিছত কিবা হ'বলৈ হলেও মনে-মনে কাকো দুখ দিবলে নহব।
অ তাকো দেখ মনে-মনে গুচি যাম আৰু।
ধেৎ তেৰিকা।
মনে-মনে গুচি চামগে আৰু।
নিনকে এনেক কিবা-কবি খাবলৈ মাতিবগে পাই আকৌ।
কিবা-কিবি এতিয়া খাবলৈ মাতিব পাও কিবা-কিবি এসোপা গোটাব লাগিব কি গোটাব লাগিব আৰু।
কি গোটাই গোটক।
উম এইখিনিয়ে এতিয়া
আমি-আমি খোৱা মানুহে।
উম?
আমি খোৱা মানুহ।
খোৱাই এতিয়া আমাক মানুহে নি-নিদিয়ে আকৌ।
বোলে আজি আহিব লাগে খাবলৈ।
আহ?
বোলে আজি-আজি খাবলে আহিব লাগে।
অ তেনেকে মাতিলে ভালে পাওঁ
যোৱাতে আছো ন
উম ময়ো যাম
ময় যাম মইতো ঠেং দাঙি আছো
মোৰ ঠেং দাং খাই থাকে এনিটাইম সেইটো কানেহে গালি খাওঁ
তাকে আপোনাৰ এনে চাকৰি কি হৈছে। ছে
চাকৰি বাকৰি ঠিকে আছে এতিয়া চলি আছে নহয় দৰমহা সোমাইছে আৰু
আহ
অ ইফালে চাইদৰ হেৰি কৰিলে নে নাই কৰোৱা জানো।
জানো পায়
এতিয়া সুবিধাই নাই নহয়।
এনে থকাতকে কামতটো কৰি থাকিলেও ঘৰখনকে চলি থাকিব পাৰিব।
একদম ন
উম
এতিয়া হেৰি গল মালিক।
মালিক গ'ল
অ
কাপোৰ বিন পানী কেইটাও ছিলাও
চিলাব লাগিব চিলাম ম ছিলিল
ভালা পাৱা যদি দুটকামান ওলায়
ওলাই ম
উ
লোকচান নাই এতিয়া মই কাটিংটো শিকি এতিয়া মই এইটো পাৰিলে মানে এসপ্তাহ মান এই হেৰিয়লে গুচি যাম কাটিঙৰ হেৰিয়লে
উম
কমপ্লিট মানে মোৰ হেৰিবলাক আহি লওক তাৰ ফিনিচিংটোৰ কাৰণে গুচি যাম
উম
উ তাৰাপা তেতিয়া হৈ যাব আৰু
উম এনেই থকাতকে
উম সেইটো
তিয়া দিম আমলেট কৈছো, হে এই দি চিলাজা দিম।
উম।
ডিমটোকে খুৱাই মানুহটোক সন্তুষ্ট কৰি লওঁ।
উম।
নহ'লে ইটো কেৰাহীয়ে-কেৰাহীয়ে পেলাই দিবলৈও আছে নহয়।
শক্তিয়ে শক্তি অকণ বঢ়াই দিয়ক।
হা?
শক্তি অকত বঢহাক, কিনো কাম কৰি-কৰি মানুহ শুকাই খিনাই গৈছে।
আইঔ
কিমান কষ্ট কৰিছ
বাৰু তেতিয়া
বাৰু। আ আকৌল পাম।
আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।
উম আজিলৈ
শুভ দুপৰীয়া।
এতিয়ালৈ শুহ দুপৰীয়া।
হ'ব
উম